হেল্ল' আছো হয়নি অ
ভাত খালো তই খালি
অ খালো খবৰ ভাল নে তোৰ
ভালে অ ভালে কি কয় এক্সাম খটাম নেকি তহঁতৰ
অ হ'ল এক্সম খটাম
আমাৰো এক্সাম খটামে হ'ল আৰু বহুত দিনৰ মূৰত নিকাজনৰ ওচৰলৈ আহিছিলো সোমাই যাওঁ আহ য যদি ইফালে ৰাস্তা আছে জানো নাই চোন
নাই এইফালে সোমাব পাৰি
বোল যাও তালে
ভালে, তোৰ?
ভাল ভাল, মা সোতৰ ভাল? উম, ভাল ভাল। চব আছে ঠিকে থাকে।
উম।
আৰু ক এক্সাম কেনেকুৱা হল? আমাৰ এক্সম ঠিক ঠিকে গৈছে বাৰু এতিয়ালৈকে, বাকী তৰ পৰীক্ষা পিছত কি কৰিম ভাবিছা?
কিবা এটা কৰিম বুলি ভাবিছোঁ, তই?
অ' ডিগ্ৰী কিহত কৰিবি? ইয়াতে বহুত আইকনতে দূৰত বহ অকমান, মই ফাল আহিছোঁ।
উম।
ডিগ্ৰী কিহত কৰিম ভাবিছ? অ', তেনেকে ঠিকেই আৰু তেন্তে হলে। বাকী হেৰি কি কয় প মেজৰ কিহত ল'লি? মেজৰ কিহত ললি? অ' মোৰ পলটিকলে, এক মিনিট হৈছে হৈছেহে দে, দচ মিনিটকে থাকিম।
উম।
বাকী মানে তোৰ হেৰি অ' ইহঁতে খেল খেলি আছে, ক্ৰিকেট নে ফুটবল? তই ৰুমত গৈহলেও বহি দিব পাৰ আমত কেচ নাই মই আইকনতে কথা পাতি থাকিম।
উম।
এনেকুৱা আৰু বহুত দিনৰ মূৰত আহিছো ন স্কুলখনলৈ।
নেজানো কি খেলি আছে চব ৰখিহে আছে।
সেই ন স্কুলখনলে বহুত দিন মূৰত আহিছো।
উম।
বহুত দিন হ'লে আৰু।
নাই এতিয়া ওপৰলৈও যাব পাৰে।
ফুৰিব যাওঁ ব'ল কৰ'বাত।
পাৰি।
তা-তাৱাং যাবি?
লাষ্টতে যাব পাৰি ডিচেম্বৰ।
এই তেতিয়া বহুত হেৰি হ'ব বৰফ পৰিব আৰু ৰাস্ত খিনি বেয়া হব, এতিয়াহে গৰম দিনত বৰফ চৰফ পৰিব ৰাস্তাও ঠিক আছে। খালি পানীয়ে খহাই দিছে না।
উ, বৰফ থাকিলে ভাল।
সেইটোতে মই এক্সামৰ পিছত যাম বুলিয়ে ভাবিছিলো।
উম।
টাইমেই নাপালো।
এই এপ্ৰিলত বা মাৰ্চত যাবলৈ ভাল।
উম, সেইটো মাহত। তেতিয়াতো কিমান হ'ল মাৰ্চ, এপ্ৰিল এতিয়া মে' জুন, জুলাই, জুলাই হৈ গ'ল গৰম দিন পৰি গ'ল।
উম, এতিয়া বৰ কমিলে।
সেইটোৱেটো। দিগদাৰ হৈ যায় অ'।
উম, এ হেৰী কৰিব নুৱাই।
সেইটোয়েটো।
উম।
এ টেনলৈকে আছে ন ক্লাছ টেনলৈকে।
অ', ক্লাছ টেনলৈকে আছে, সুইটো ক্লাছ টেনটো পিছত থকা লাষ্টতো।
বহুত দিন হ'লে বয়াললে নহা।
মই নহা বহুত দিন হল।
মনত পৰি যায় একদম।
উম'।
আগৰ দিনৰ কথাবোৰ।
হয়', হয়।
কম খেলিলোনে
উম' এইটো অংকুৰ, মুকলুল আছিল নেকি এইটো
উম', এইটো প্ৰিঞ্চিপালৰ ৰুম। ভাত খালি।
খালো।
অ', মই কলেজৰ পিছত তোৰ এতিয়া গ্ৰেজুৱেচনটো কৰি আ ভৱিষ্যতে মই এনেই চিভিল চাৰ্ভিচৰ এচ এচ বি দিম পালেতো মই গুচি যাম তাতে। ইন্টাৰভিউ, চন্টাৰভিউ থাকিব লাগিব আৰু এতিয়াতো পেলাই এনেই বহি থাকিব নোৱাৰি ন'। ইণ্টাৰভিউ দিব লাগিব তেতিয়া হ'ব। নহ'লে এনেকে থাকিলে কি হ'ব আৰু ঘৰত অকলশৰীয়া ল'ৰা। উম', তেনেকুৱাবোৰ পোৰাব লাগিব। তই নোপোৰাৱ নেকি? তাকে তেনেকুৱা পঢ়াম তই নপঢ়া নেকি? বিজনেছোটো লাভ আছে দেই কিহৰ বিজনেছ কৰিম ভাবিছ
নাই, কিবা এনে মাৰ্কেটিং তেনেকুৱা ধৰণৰ।
তই যদি শুন ভাই, তই যদি তই যদি বিজনেছ কৰিম বুলি ভাবিছ মই লগত থাকিম হা। তই ট্ৰেক্টৰ এখন ল'ব পাৰিবি। মোৰ লগত যদি লগ খাই পেলাই আমি ট্ৰেক্টৰ লওঁ যদি। মই দেমাক সঁচাই কৈছোঁ আকৌ। মই চিৰিয়াছ কৈছোঁ আমাৰ লগৰ জিনটো যায়। জিনটোৱে অমলান বুলি কোৱা হাৱাজানৰ ল'ৰা এটা আছে তাৰ লগত মিলি ট্ৰেক্টৰ এখন ল'লে হাঁ।
আহ'।
ট্ৰেক্টৰ খন ল'লে এতিয়া সি! ! ! ! ! ! ! ! ! ! এদিনত ছয়, সাত হাজাৰ ঘটি আছে।
ছয়, সাত হাজাৰ মাহেকত হৈ যাব।
অ', আৰামত শুন অ' সি ট্ৰেক্টৰখনৰ ই এম আই দিছিলে দুই লাখ টকা হা। তাৰপাছত বাকী এক্সাকে আহিছে, বাকী এক্সট্ৰাকো এই বডিটো আহিছে। তেলৰ তেলৰ কিন্তু ৰুতাৰ মানে নাঙল। হাল বোৱাটো আৰু এই পিছফালে বালি কঢ়িয়াটো, তেনেকুৱা কেইটা এক লাখত আনি লৈছে ছেকেণ্ড হেণ্ডত হা। টোটেল মানে তোৰ তিন লাখ ঠিক আছে, তিন লাখৰ পিছত সি তাৰ ইণ্ড ইনষ্টলমেনহে, নতুন গাড়ীখনৰ ইনষ্টলমেনহে বা চৈধ্য হেজাৰ টকা। তাৰ অতি কমেও দুহজাৰ টকাটো তিনিদিনত আৰামত ওলাই যায়। ইষ্ট ইনষ্টলমেন্তৰ কাৰণে বাকীটো তাৰ লাভতে থাকে। কিন্তু এতিয়া পাটনাৰ ছিটত আছে সি এটা। তাৰ লাভ ফিফটি ফিফটি। যাব লাগে ট্ৰেক্টৰে কাম লগাই থাকে সি চোৱাহে অকল। দেবাংগদাক মোক। কৈছিলো, যে দেবাংগদা পাৰা যদি মোৰ লগতে মিলি কিবা এখন লোৱা দেবাংগদাই ভাল। ভাবিম বুলিহে ক'লে। সেইকাৰণে তোক সুধিছো ক'ৰ নেকি বাৰু এইটো কাম আমিতো এতিয়া ঘৰত এনেই থাকো ন। এতিয়া চা, এদিন তই গলি এদিন মই গ'লো ট্ৰেক্টৰৰ লগত তেতিয়া চাই দিলেই হ'ল৷
উম'।
কথাটো বেয়া বুলি ভাবিছ নেকি? এতিয়া চা এতিয়া এতিয়া বাইক এখন লোৱাতকে ট্ৰেক্টৰটো যদি আমি দুইটাই যদি হেৰিয়াত লৈ লওঁ আৰামত তেতিয়া আমি আৰামত এদিন তই গ'লি মোৰ স্কুটি লৈ গ'লি তই। এদিন তই গ'লি কাম চালিগে, থাকিব লাগিব কিন্তু তাত নহ'লে এই বনোৱা কি কয় বনোৱা। এনেই আৰু নহ'লে এই ট্ৰেক্টৰ চলা ড্ৰাইভাৰটোৱে পইচা বোৰ খাই দিব৷ তাত সি কৰি থাকিব কাম লাগি থাকিব চাব লাগে, তিপ মাৰি থাকিব সি৷ ইমানটি পইচা বোলে ইমানটো, ইমানটো এমাউণ্ট তাক ড্ৰাইভাৰ খৰচ দি পেলাই আমি ইমানত আহিলোঁ৷
উম', হয়। এই অনলাইন মাৰ্কেটিঙৰ কাম বেয়া নহয়, অনলাইন মাৰ্কেটিং ও কৰিব পাৰি৷
তই কৈছিলি নেকি?
নাই এনে ছয়হেজাৰ নে আঠ হেজাৰ মান দিব লাগে৷ তাৰপিছত জইন হ'ব পাৰিবি তেতিয়া সেই তো মাহকেত ইনকাম এটা হয়৷
অ', এ অনল বোলা ল'ৰাটো তেনেকটো সি ট্ৰেডিং কৰিছিলে সি তাৰ পিছত সি অৰুণাচলত গৈ পেলাই তোৰ তেনেকে ঠিক ঠিকা চিকা কৰিলে চিনাকি হ'ল৷ এতিয়া জিন্তুৰ লগত যোনটো আছে আমি মানে হাৱাজানৰ বহুত টকা আছে তাৰ এখন আৰ চি আছ ছে এখন এডভেঞ্চাৰ আছে হা। এখন এতিয়া নতুনকে এল্ট কিনিছে এখন গাড়ী কিনিছে ট্ৰেক্টৰ আৰু বাকী এতিয়া সি সেই তাক আৰু বলেৰেখন নতুন বলেৰেখন উলিওৱা উঠোৱা ৰাণ্ডা মাৰি আছে। নতুন একদম, ব্ৰেণ্ড নিউ বলেৰ'।
উম, উম, উম।
তই সেইটো কথা তই বাহিৰৰ পাই যাম। এতিয়াও ভাবি চাওঁ বাইকখন লৈ যাওঁ দুটাই। এদিন তই গ'লি, এদিন মই গ'লো, আমি প্ৰথম প্ৰথম চাৰি পাঁচ দিনৰ প্ৰথম দকাৰ হ'লে এসপ্তাহে লাগক এসপ্তাহ কা পইচাটো আমি ই এম আই লে থ'লো, হ'ল? ই এম আইটো মাইলো তাৰপিছত তোমাৰ বাকী লাভ আৰু ট্ৰেক্টৰ এনেই পৰি নাথাকে, দৰকাৰ হ'লে কাম নাথাকিলে আমি কোৱাৰিত দি দিম না? বু্দ্ধিটো বেয়া নহয় কিন্তু সেইকাৰনে কৈছো কথাটো তই কি ভাবিছ কিনিবি? পাৰ্টনাৰশ্বিপত কিনিবি নেকি?
ভাবি ঘৰত ক'ব লাগিব তেতিয়াহে।
ময়ো ঘৰত কৈ চাম, কিন্তু লাভ বহুত আছে এতিয়া যি এদিনত চাৰি দিনত পোন্ধৰ, বিশ বিঘা বাহে হা, এবিঘাত তোৰ চাৰিশ টকা৷ এবিঘা মাটিত চাৰিশ টকা৷ পোন্ধৰ বিঘাত চাৰি পোন্ধৰং ষাঠি, ছয়হেজাৰ টকা হ'লনে, দুহেজাৰ টকা তেল খালে চাৰি হোজাৰ টকা হাতত থাকিলে৷কিন্তু দুহেজাৰ দুহে হেজাৰ আমি ভাগ কৰি ললো৷ ইনষ্টলমেন্ট মেণ্ট দিয়া পিছত৷ বাকী আমাৰ এক লাখ তেনে আৰামত ওলাই যাব, এক লাখ, এক লাখহে দিব লাগে৷ দুই টকা, আৰামত তেনেকে এইটো যদি দুইহেজাৰকে আমাৰ হাতত তোৰ কিমান দিন লাগিব বাৰু ক'চোন, এমাহত ষাঠি হাজাৰ, দুমাহত একলাখ বিশ হাজাৰ। আমাৰ হাতত থাকিলে পইচা ও থাকিলে ইনষ্টলমেন্টতো দিলো, সব হল। আৰু বেছি ইনষ্টলমেণ্ট দিব নালাগে, এইখন আঠ লাখ মানতে আহিয়ে যাব ট্ৰেক্টৰখন৷
দাম কিমান? ট্ৰেক্টৰৰ দাম কিমান?
ট্ৰেক্টৰৰ দামটো এনে ছেকেণ্ড, অ', নতুন অকল ফুল বডিটোত বহুত ল'ব হা, বাৰ তেৰ লাখ ল'ব৷ ফুল গোটেই খন মানে চব যদি নতুনকে ল', অকল যদি ইঞ্জিন টো মানে অকল সেই কিছুমানে যে হাল বাবলৈ যে চলাই, অকল-অকল হেৰিটো চকাকেইটা পিছফালে একো নলগোৱাকৈ, সেইটোতো দুই লাখ মানত আহি যাব, সেইখন আঠা লাখ মান লব। দুই লাখত ডাউন পেমেণ্ট দি পেলাই আমি বাক সেই এক লাখে সেই পিছৰ বডি কেইটা কিনিব পাৰি ছেকেণ্ড হেণ্ডকে হা, মোৰ প্ৰফাইলটোত ছোৱালী দেখাইছে নে লৰা দেখাইছে বাৰু? ল'ৰা?
ছোৱালী দেখাইছে।
ছোৱালী দেখাইছে।
উম।
বাকী সেইটো সেইটো বেয়া বুদ্ধি নহয় আকৌ ভাই কি ভাবিছ'?
চাব লাগিব ঘৰত কথা পাতি প তেতিয়াহে পাম।
দিবনে? দিব জানো তোক?
জানো চা চাই পেলাই সুধি পেলাই কম।
আচ্ছা।
ত' অনলাইন মাৰ্কেটিং কৰিব পাৰ য অনলাইন মা দহ হাজাৰ মান খৰচ হ'ব মাহেকত ইনকাম এটা হৈ থাকিব।
এই হ'লেও সেইবোৰত ৰিস্ক আছে না। কিন্তু ইয়াতো এতিয়াটো ৰিক্স নাই এতিয়াতো গাড়ীখনো তোৰ হাতত থাকিলে, পইচাও পালি।
উম।
তাত মাহে তাৰমানে সেই তিনি ঘন্টা কাম কৰিব লাগে অনলাইন মাৰ্কেটিঙত কিবা এটা মাহে আহ-আহি থাকে তাৰমানে পইচা।
সেইটোৱেটো। ভালে আছে ইমান হেৰি নাই আকৌ ঠিকেই একদম ধুনীয়া জোখত।
উম, উম।
কৰিবি নেকি?
চাই লওঁ মই মইতো অকলে ক'ব নোৱাৰো। দিম বুলি তেনেকে ঘৰটো ক'ব লাগিব।
সেইটোৱেটো নহ মই মিলি পেলাই কৰিম দুটাই।
দছ মিনিট হ'ল।
হ'ব দে, ৰাখিছো তেন্তে মই পাছত পাতিমহা।
উম, হ'ব।